হেল্ল' ফোনটো পাত খাই গ'ল।
অ পাইছা শুনি অ শুনি পাইছা অ ত তাৰ মানে সেইটো কথা মোৰ বেয়া লাগিছে তাৰমানে মই যে দিছোঁ সি তাৰমানে হেৰিয়ে কৰা নাই। হয় ন নহয় সেই বস্তুতটো আজি চেলাৰী শ্লিপ বি ম ভ মই লেটাৰ ওলা সি তাৰ মানে মনে মনে সেইটো ভাবি আছে এ সেইটো কাৰণে আৰু সেইটো কাৰণে মই আৰু তেওঁৰ ফোনটো ৰিচিভ নকৰৰিলো কাৰণ চব বিলাকে মই কিবা তেওঁৰ ভাল লগা নাই। নে ক লেটাৰ টো বিচাৰে তেওঁ আগতে পলিচি ৰ মাথা মাৰি আছে হয় নে? অ তুমি কোৱা মতে সটোো ই কিবা মোৰ ভিতৰৰ বস্তু কিয় চাব? হয় নে নহয়, উম সেইটো কথা আৰু গতিকে সেইকাৰণে মানে ম মোৰ ঠিক লগা নাই যেতিয়া ধৰা মোৰ একমাহ মানে বহুত- সময় দিয়াচোন, মই সাত দিন কষ্ট কৰি যাম, যোৱাৰ পিছত যদি তেওঁ আকৌ নিদিয়ে দিগদাৰ হব নহয়, আৰু তেওঁ এনিটাইম পে পলচি পলিচি কৰি থাকে পলিচি এ সেইদিনা মোক মানে কথাতে মোক ঘূৰাই দিলে তুমি অ ঠিক আছে তুমি লেটাৰটো দিলে পলিচি দিম বুলি কৈছিলা নহয়, এ সেইকাৰণে মোলো থাক এ এনে দিলে তাৰটো দিলে মই কি পলিচি হাতত নিজেও জানিব লাগে হাতত কি যোগাৰ হৈ আছে নেকি হয় নে নহয়, এ সেইকাৰণে, এতিয়া যোগাৰ কাৰ হৈ চাগে যানানে যি ঘৰৰ পৰা দিয়ে আমি তেওঁৰ ঘৰৰ পৰা
ঘৰৰ পৰা আমিতো আৰু আমাৰ লিড থাকে ন লিডৰ ওপৰৰ পৰাহে আমি দিব পাৰো ন।
অ এই সেইটো কাৰণে মোৰ মানে ঠিক নালাগিল মই যোৱাকালিৰ পৰা তেওঁৰ ফোনটোত পাঁচবাৰ কৰিছে মই ফোনটো ৰিচিভ নকৰিলোঁ। কাৰণ মোৰ এনেকা লাগিছে সি এক মুখ থাকে কিবই নিদিব বুজি পালানে, আৰু এক মাহ নাথাকিলে মোৰ একো লাভ নহব, এ সেইকাৰণে ম বুলো নাই কাৰণ তেখেতে এজন ছিনিয়ৰ মানুহ তেখেতেতো জানিব লাগে অফাৰ এটাৰ অহাৰ পিছত কোৱাটো বেলেগ কথা আৰু মোৰ লগত কি ধেমালি কৰি আছে, হয়নে নহয় কোৱাচোন? কাৰণ মোক লেটাৰটো বিচাৰিছে তাৰ মানে কি প্ৰচেছে কৰা নাই। হয় নে নহয়, কৰা নাই মই হেৱালি তোমাৰ লেটাৰ টোক এৰিম, বিচাৰি পোৱা নাই দিয়াচোন দিয়াচোন, তাৰ মানে মই যে ইমান দিন আগত দিলো সি মোৰ কোনো হেৰিয়ে কৰা নাই এ সেইকাৰণে মানে মোৰ এ হেৰি নালাগে
আৰু এনেও পাৰ্চনেল বস্তু হেৰিবিলাক অ এ ইভেন হেৰি না নাম্বাৰ হওক বা পি এফ নাম্বাৰ হওক যেতিয়া জইনিং হ'ব তেতিয়াহে কৰা হয় হা, তাৰ আগত কেতিয়াও নিবিচাৰে, মানে যেতিয়া তুমি যইনিং এপইনমেণ্ট লে টাৰখন আহিব জয়নিং যেতিয়া কৰিবা তাৰপিছত তোমাৰ ক তুম তুমি লিখিব লাগিব ন কোম্পানীয়ে নাজানাই ন তুমি তোমাৰ এই নাম্বাৰ কেইটা পি এফ নাম্বাৰ এইবোৰ লিখিব লাগিব, তেতিয়াহে ট্রাঞ্চফাৰ কৰিব আৰু তাকো জইনিং পি এফ নাম্বাৰটো জইনিঙ প জইনিঙতে দিয়ে কিন্তু পি এফ টো কাউণ্ট হয় একমাহৰ পাছত
আৰু লেটাৰটো অহাৰ পিছতহে লাগে হয় নে নহয় কোৱা, সি চাগে মানে তেখেতে চাগে ভাবিছে মানে সেটো পেলাই চালে হয় মোৰ ক'ত ক'ত সঁচাকে কৰিছে তাৰ সন্দেহ আছে বুজি পালা কথাটো সেইবিলাক ভাবিছে নেকি কিবা নেজানো আৰু কিন্তু মোক সেইবিলাক নালাগে মই ইমান এটা কোম্পানীত কৰি লৈ জানাই পা চাৰি পাঁচটাত কৰিছোঁ ক'তটো বিচ চাৰা নাই এইবিলাক এ সেই কাৰণে আৰু লে অফাৰ লেটাৰ আহাৰ পিছত কথাটো অলপ
বেলেগ আছিলে অ তেতিয়া তুমি দিয়া পাৰ্চনেল ডকমেন্টচবোৰ শ্বেয়াৰ কৰা একো কথা নাই কিন্তু অ অফাৰ লেটাৰ নোহোৱাকৈ আ তুমি আ এইবিলাক বস্তু বিশেষকৈ পেন কাৰ্ড দিলা, তুমি একজিচটিং কম্পানীৰ হেৰী দিলা সেইবিলাক দিছা একো ডাঙৰো নহয় নৰ্মেলি চবে একজিচটিং কাম্পানী ডিটেইলছে বিচাৰে কোনো মানে বে মানে ডক আৰু তোমাৰ এইটো চাৰ্টিফিকেট খিনি বিচাৰে সেইখিনি জাষ্ট ভেৰিফাই কৰিব কাৰণে বিচাৰে আদাৰ ৱাইচ একো নিবি
উম আৰু ইমান বস্তু দিছোঁ মই তোমাৰ চব দিছো পেন, আধাৰ, চেলাৰী চিল্প জয়েনিং লেটাৰ অফাৰ লেটাৰ যিমান লাগে চব দিছোঁ তাৰ পিছতো যদি সেইকাৰণে মই বোলো নাই মোৰ মানে অলপ মানে হে লাগিছে সেইকাৰণে মই বোলো যা ঘৰতে বহি থাকিম যা নি নিদিলো আৰু বুজিলা, আৰু ৰিচিভ নকৰিলোঁ আৰু, আৰু তাতে বি এম কোনো নাই। মানে যোৱা কালি সাতবাৰ মাৰিছে আৰজেণ্ট আৰজেণ্ট তাকে মই নধৰিলোঁ আৰু কি ধৰিবা তেনেকে তাৰমানে এনে মাতি থাকিব সেইটো নহয় নহয়
এনেই দি থৈ দিব পাৰা যে আই এম নট ইণ্টেৰেষ্টেদ হ হেৰি হয় কাৰণ আপুনি মোক এইবোৰ এইবোৰ বিচাৰিছে এইবোৰ ডকুমেন্টচ মই আ আ যেতিয়া এপইনমেণ্ট লেটাৰ আহিব তেতিয়াহে দিম। আধাৰ কাৰ্ড মই এইবিলাক ডকমেণ্টচ এনেকে মই এইবোৰ নাম
এ নকৰোঁ দিয়া মিছা মিছা মিছা আৰু মুখখন খোজোৱাকে নিদিওঁ আৰু কাৰণ মোক তামানে যেনেকে কৈছে তামানে কি ভাবিছে খোজাব বিচাৰে জানানে তাৰমানে তেওঁ মোক অকৰা বুলি ভাবিছে অ তেওঁ মানে মোক কি কৈছে জানানে মোৰ তাৰমানে তেওঁৰ কথাবিলাক ভাল নাই আমিতো চিনিয়ৰ মানুহ জানে হয় জানিব। লাগে হয় নে নহয় কিমান কোম্পানীত কাম কৰিছো অ' কৰা বুলি ভাবিছে, শেৱালি এই টো নিদিলে তোমাৰ লেতাৰটো নোলাব কিন্তু, ‌সেনেকা টাইপ এতিয়া মই কৰু-যিহেতৰ কি মুখ খন খোজা হয় নে নহয়? কিছুমান পইন্ট মানে ভাল নালাগে এ কৈছে কি এইটো নি দিলে কিন্তু ন- ন-নহয় হবদে তুমি এতিয়াই দিয়া বুলে খুলি পেলাই এ, তাৰমানে কি জানি বুদ্ধি কৰি তেতিয়া অ' মই অফিচত যাৱে নাজানো
মানে এনেকুৱা এ এনেকা হৈছে তোমাৰ মানে খুব জবৰ প্ৰয়োজন জন হৈছে ত' সেইবিলাকতো মানুহৰ উইক পইণ্টত- ত' মানুহে ধৰে জানেনে
অ'এতিয়া ধৰা মই কথাটো কৈছো মইতে তেখেতৰ যি ফোনে নহক মই ৰিচিভ আৰু নকৰো কাৰণ চোৱা তেখেতে সেনেকে মোক ধৰিছে আৰু তেওঁক কৈছে হেৰি অ'- অ' হেৰি তুমি কিয় নাহানো আমি এতিয়া চোৱা অ লেটাৰটো অহাৰ পিছতো আমি পলিচি দিব লাগিব ত' এতিয়া কল কৰিলেহে উঠিব, মই আগতে কিয় কল কৰিম। তেওঁ এজন চিনিয়ৰ মানুহ হিচাপত এইটো নিজেও বুজি পাব লাগে। মই আগতে কিয় কল কৰিম, মই জইনিংৰ পিছত কল কৰিম, আৰু জইনিংৰ দিনাখনে যে পলিচি ঢালিব কতো লিখা নাই নহয়
উম- হম-হুম তিনিমাহ সময়
অ' তেওঁৰ কথা হ'ল তুমি আজিয়েই কল কৰিলেহে তাৰমানে এইটো কৈছে যে আজি এতিয়া কল কৰিলে অফাৰ লেটাৰ আনাৰ দিনাখন তুমি পলিচি ঢালিব পাৰিবা আৰে মই তেতিয়ালৈকে কিয় কৰিম মই, মই লেটাৰটো অহা পিছত কল কৰিম মোৰ হাতত টাইম আছে ন কোম্পানী তিনিমাহ হয় নে নহয় এই মানে সেইবিলাক মানে সেইকাৰণে মই তেখেতৰ ফোনটো আৰু ৰিচিভ নকৰো আৰু তেওঁ মানে তোমাৰ নিচিনা ফ্ৰেণ্ড টাইপত বা তোমাৰ মে হ মেচিয়ৰড টাইপত কথা পাতক, মেচিয়ৰড হিচাপত কথা পাতক। অ পে'ৰুল বুলিয়ে কৈছে। মেচিয়ৰ হিচাপত কথা পাতা। কিন্তু তেওঁ এইবিলাক ভয় কিয় খোৱাই যে মইতো কিবা অকৰা নহয় হয় নে নহয় যে। বোলে মই যে ইমান কিটা কোম্পানী কাম কৰিলো তাত তো কেতিয়াই বিচৰা নাই। সেই কাৰণে মানুহ পোৱা নাই বুজি পালা নে এই সেইটো কথা এতিয়া সেইবিলাক ক'ব লাগিলে আৰু বহুত কথা আছে এইেই বোলে এইটো নিদি মোক কৈছে? স এইখন নিদিলে তোমাৰ কিন্তু লেটাৰ নহব কিন্তু তোমাৰ কাৰণে আজি বোলে মই এটা ষ্টেপ। তুমি চোৱাচোন মোক তনেেুৰুকাই কেনেকেুৰুকাইছে মইোমাক? মই কৈ তোমাৰ বোলে আজি। মই এটা ষ্টেপ কমপ্লিট কৰিল এইবিলাকৰ কিবা এটা ষ্টেপ দুটা ষ্টেপ আছে নেকি? হয় নে নহয় কোৱা এ তোমাৰ আৰু। এটা কম্লিট কৰি দিলো বোলে। হেৰি এতিয়া তোমাৰ এই খিনি দিয়া। সখিন দিলে তোমাৰ সেইটো হ'ব। এইখন নিদে কিন্তুমাৰ। টো নহ'ব কিন্তু। সেনেকে কৈছে আৰু এটা। চভ জদি কম্পিলেট কৰিলে তোমি এটা কথা ভাবা ছোন তেনেহলে চেলেৰেচ তো কিয় বিচাৰিছে? এটা ষ্টেপ কমপ্লিট হল চেলাৰী শ্লিপ আৰু কিয় বিচাৰিাৰ মোৰ বস। লৰাই নাই। হয় নে নহয়। অ সেইটো কথা। আৰু এ এল আৰ শ্লিপৰ এটা ষ্টেপ দুটা ষ্টেপ নাথাকে নহয় হয়নে নহয় গোটেইখিনি আৰু ইচ্ছা কৰিলে একদিনতে ওলাই দিব পাৰে দুদিনতে হয়নে নহয় এইটো কথা আৰু তেওঁ নিজে জানিব লাগে যে তাইক অফাৰ লেটাৰটো দিয়া নাই তাই কিয় কাম কৰিব। হয়নে নহয়। অ আৰু এইটোও জানিব লাগে যে অফাৰ। কোম্পানীয়ে দুই মাহ টাইম দিয়ে? আজি আ যে তাই বিজনেছ। দিব সেইটো কথা নহয় হয় নে নহয়। এতিয়া মানে ম ইমান ফ'ৰ্চ কৰি আছে যে তটো এক তাৰিখে তুমি দি। জৈনিঙদিনা দিব লাগিব নহয় তেনেকে কৰিলে নো কোনে কাম কৰিব? ফোনে নধৰোঁ আৰু এই সেইটো? কথা এতিয়া মই কে অ স অ সেনেকে। কৰিলে কোনে কাম কৰে। কাৰণ চোৱা মই এতিয়া মই এতিয়া অম ফাইনেনছ্ চেলিকোপ ঐ হয় নে নহয় এতিয়া ধৰা সাতদিনীয়া মই গৈ লো কষ্ট কৰি সাতদিনৰ নাই বোলে এহাজাৰ দুহেজাৰ টা যাব ব হয় নে নহয় তাৰপিছত তাৰপিছত তেওঁ যদি কয় হে শেৱালি তুমি পলিচি তলিচি দিব নোৱাৰিলা গতিকে তোমাৰ নহব দিয়া কথাটো কৈছো দিয়াচোন নহব দিয়া তেনেকে যদি মানে এটানেছটো নিদিয়া হয় যদি তে দিগদাৰ হৈ যাব
লাইচেঞ্চ আছে সি এটেনডেঞ্ছ নিদিপিনে পলিচি নিদিলে তেননেচ
অ সেনেকা কৰে অ আৰ অলপ ঠান্দা মান্দা হলে ক কথাটো বেলেগ মানে মোক এক তাৰিখে কিবা এনেকে দিম বুলি কৈছে পটকে মিছা কথা কৈ দিলে এইকাৰণে মোৰ ঠিক লাগা নাই আৰু এইবিলাক সৰু বাচ্ছাৰ দৰে ভুৰুকাইছে আমিতো সৰু বাচ্ছা নহয় হয় নে নহয় কোৱা এ সেইকাৰণে মানে মোক ঠিক লাগা নাই উম মানে বস্তুটো সেইকাৰণে মই ৰিচিভ কৰা নাই কিন্তু এনে যিটো পে ৰোলৰ হিচাপত যদি এনে এনে মোক প্ৰেচাৰ দিয়ক বাৰু কিন্তু পে ৰোলৰ হিচাপত যদি কামটো কৰিলে হয় তেতিয়াহলে মই গ'লো হয় এ সেই কাৰণে আৰু কৰা নাই মই বোলো বিচাৰিয়ে থাকোতে পে ৰোল নালাগে সাধাৰণ জব পালেও এ মানে বিশ হাজাৰ মান পালেও মই কৰিম আৰু যতে কি নহওক আজিকালি ক কে একদম সঁচা কথা কৈছো জব এটা পোৱা বিৰাট প্ৰব্লেম জানানে এ সেইটো আৰু
মানে এৰিলে তুমি কণ্টিনিউ কৰি আছা হে কৰি আছা ন কিন্তু এবাৰ যদি এৰি দিয়া ন তাৰপিছত মানে বহুত হেৰি কৰে কিবা কৰিতে মোৰ আমাৰ মোৰ লগৰ এজনী এতিয়াও মানে তিনি মাহ হ'ল তাৰমানে সেই তা পা চেণ্ট্ৰেলৰ পৰা এৰিলে তাৰ পিছত এতিয়ালৈকে মানে এইটো লাগে তে সেইটো লাগে সেনেকে কুৱাৰি কৰি কৰি তিনি মাহ লগাইছে ইটো কোম্পানীত সেইটো কৰিছে এইটো কোম্পানীত আনকি বাজাজতো হোৱা নাই তাৰমানে এতিয়ালেকে তাই এপ্ৰুভু আহিব লাগিব লাগে হেন কৰিব তেন লাগিব লাগে বহুত দিন আজি তিনি মাহ লগালে ৰিলাইনছতো নহ'ল তাইৰ ভাগৰ
উম
হে হৈ গল বা টাইমটো লগালে দুমাহমান তা পিছত ৰিলায়েছৰ পৰা এয়াৰ পিছ কৈছে তোমাৰ নহব এইটোত এ এইটো হয় এইটো হৈছে এপ্ৰুভেল পোৱা নাই এ তাৰ পিছত এপ্ৰুভেল পোৱা নাই বুলি তাইক দুমাহ মান তেনেকে ইটো দিয়া সিটো দিয়া সিটো দিয়া বুলি কয় দুমাহ মান লগাই তাৰপিছত লাষ্টত দুমাহ মানৰ পিছত কলে নাই তোমাৰ নহল তা--ছত আকৌ বাজাজত এপ্লাই কৰিলে বাজাজতো একেই এতিয়া ইটো হৈছে হিটো হৈছে এতিয়ালৈকে জুন আজি আহিব কালি আহিব এপইনমেন্ট লে
উম কিন্তু হেৰিত হলে হয় এ হেৰিত কিন্তু মোৰ হেৰিত হল এই যে বাজাজ ফাইনেছ যে সেইজনী মোৰ ল গৰ ছোৱালী আছিলে তাতে হ'লে হয় কিন্তু তাইও কিন্তু মোৰ কাৰণে খুব জোৰ দিছিলে মোৰ মানে এটা কাৰণতে নহ'ল তাৰে মোৰ চিভিলটো বেয়া। তাই কৈছে কিবা কৰি তই পইচা। খিনি দিব। তাৰ মানে মই আৰু এটা ল'ৰাৰ কাৰণে হা। দিছিলো তাই কৈছে তাক। নকবি তোৰ চিটি চিটো। পৰাই দিছোঁ মই। বহুত মেল মাৰিছো কিন্তু তাৰমানে এই। চিভিলৰ কাৰণে মোৰ। হৈ গল বুজি পালা, আহ সেইটো আৰু নেক্স কথা তাই মানে তাই যদিও তাই বি এম হে হয় তাইৰ এৰিয়া। তো মানে বহুত সেৰি কিন্তু এয়াৰে সুধিব বিজনেছ তাতে চলপ মান পেচাৰ তো আছে হলেও মই। পালো হয়, বুজি পালা দৰমাহো কিন্তু পালো হয়, মই মানে জইন কৰিলো মই বোলো বেছি নহলেতো মই তিনমাহ থাকিব পাৰিম কিন্তু এ কিন্তু মানে হেৰি। এই সেইটো কাৰণে নহ'ল যে। এফ এফেক্ট পৰিলে যে এ। সেইটো কাৰণে আৰু তাতে মই, অলপ আশা কিয় কৰিছিলো জানে? তাতে তাৰ মানে এফ ডি চেফ ডি যে তাৰমানে তুমি টাৰ্গেট নহলেও তুমি নিজৰ ফালত মানে পইচা থাকিলে আৰু নিজৰ ফালৰ পৰা এফ ডি এটা মাৰি দিলা এফ ডি মাৰি দিলে তোমাৰ মানে হেৰি কৰিব পাৰা এফ ডি তটো পিছত উঠাই লব পাৰা তো। বুজি পালা, আজি মানে একমাহ ৰাখি। পেলাই। এক মমাহ ৰাখিলা কিন্তু তোমাক অলপ মোটা পইচা থাকে। থাকিব লাগিব। পঞ্চাশ হাজাৰ মান, থাকি পেলাই তুমি এফটি তোমাৰ টাৰ্গেটো হল একমাহ পিছত পইচাটো উঠাই ললা পইচা নাকাটে সেইটো বস্তু পাৰি।
পইচা নাাকাটে বাৰু।
পইচা নাই আৰু তনে পাই তাৰমানে মই আগতে কৰিছো নহয়। এই হেৰি চিৰামত, অ মানে তোমাৰ এক টকাও নাকাটে। আৰু। পইচাটো পাই যায়, এ সেইটো কথা। কিন্তু আৰু কি কৰিব।
কিন্তু টেক্সটো নেখাটে নেকি এফ ডি টেক্স।
নাই মই পুৰা পাইছো, এক টকাও নাকাটে, খালি তুমি এ এ তোমাৰ হাতত স। মতটা পইচা চবৰে না থাকে নহয় এইটো এ পঞ্চাশ হাজাৰ এতিয়া তোমাক য দুটা এক্টিভ কৰাব দিব এক লাখ লাগিব সেইখিনি পইচা তোমাৰ থাকিব লাগিব। দিব নোৱাৰিম মোৰ চেকৰ দাৰা পইচাটো দিছো। তাৰমানে পি এম এ বাৰে বাৰে কয় হেৰি কৰা তুমি কাৰ্ডখনন মাৰা তোাক তুমি মোক পইচাটো দিয়া মই ভৰাই দিওঁ সেইবিলাক কৰা নাই তাৰ মই বো মই যদি উঠাই লওঁ স যদি বদমাচি কৰে হয়নে নহয় সেইকাৰণে মই পুৰা চেক দিছ চেক দিলে তাৰমানে আজি যিকোনো বস্তু মেচিৰ দিলে তুমি যিটো চেকৰ পৰা দা সেই চেকত আহি সোমাব সেই একাউণ্টত সোমাব মানে কৰিব একো নোৱাৰে সেইকাৰণে মই পুৰা এ চেক দিছো এ সেয়া
ত
অ পাইছো দেখিছো দেখিছো দেখিছো দেখিছো মই নাই নাই নাই নাই নাই তাৰপিছত আৰু সেয়া আৰু এতিয়া উপায়তটো নাই সেই কাৰণে